অহ অহ শুনা পাইছো তহ কি কৰিছ?
এহ মই বহি আছো আমাৰ ইয়াত মানে বৰষুণ দি আছে যে আজি সেইটো কাৰণে মানে কতো অহ বহুত বহুত বৰষুণ দি আছে মানে কিন কিন কিনকে বৰষুণ দি আছে যে ওলাই যাব পাৰা নাই
বুজিলি
অহ আচ্ছা আচ্ছা
হেল্ল'
বুজিলো এই এতিয়া বোলো হেৰি ভাত খালি? তো মাততো শুনা নাই অহ হেই
শুনিছো শুনি শুনিছো শুনিছো
কি কৰ, এহ আজি য়োগা দে যে অলপ শৰীৰ চৰ্চা কৰি আছিলো
অহ অহ হয় দে আজি যোগ দিৱস ন হয় শৰীৰ চৰ্চা কৰিলি ন। আহ', - অহ ', তাকেইতো মানুহে আচলতে আজি - আজি - আজি যোগ দিৱস বুলিয়ে নহয় মানে। মানুহে এনেও মানে কি হৈছে তোৰ শৰীৰ চৰ্চাটোও কৰি মোৰতো শুন না মানে আঁহ ', আজি- আজি মানে যগ যুৱক বুলিয়ে নহয় মানুহে মানে সদায় মানে। শৰীৰ চৰ্চাটো কৰা ভাল মানে শৰীৰ চৰ্চাটো কৰিলে কি হয় মানুহ মানে সকলো মানে বেমাৰ আজাৰৰ পৰা মানে পৰিত্ৰাণ পোৱা যায় আৰু ন। আজি আজিকালি মানুহে মানে শৰীৰ চৰ্চাটো অকল মানে যোগ দিৱসৰ দিনাখনে মানে কৰিবলৈ বিচাৰে কিন্তু সেইটো নহয় আচলতে আহ', সদায় আচলতে কৰিব লাগে ।শৰীৰচ পুৱাই হওক গধূলিয়ে হওক। আপুনি যেতিয়া সম- সময় পায় তেতিয়াই কৰিব লাগে হয়।
আপোনাৰ মানে আপোনাৰ শৰীৰ চচাত এজন গুৰু লাগে। সকলো মানুহৰ। নহলেও অন্তত কিছুমান মানুহৰতো জীৱনত এজন গুৰু প্ৰয়োজনেই। য়োগ দিৱসৰ কাৰণে যায়ে। যাব। পাৰি আৰু।
হয় - হয় - হয়- হয়
উম', তেওঁও আদৰ্শ বিচাৰি পোৱা যায়।
হয় -হয় এজন লাগে লাগিলে তাত। তথাপিও মানে আপোনাৰ কি হয় শৰীৰ চৰ্চাটো আজিকালি বিভিন্ন ধৰণৰ। আপোনাৰ সুবিধা আছে আপোনালোকৰ মোবাইলতে আজিকালি মানে ইউটিউবতে আপুনি যদি কিবা এটা ভিডিঅ' যদি শৰ চৰ্চা যদি এনেকে দেখাই দিয়ে তেনেহ'লে তাত। আপোনাৰ বিভিন্ন ধৰণৰ গুৰুৱে আহি শিকাই থৈ যায়। গতিকে আজিকালি ইমান খিনি ইমান খিনি সুবিধা মানে আজিকালি মানে অনলাইন যুগেও মানে আপুনি মানে শৰীৰ চৰ্চা মানে এজন গুৰু ধৰি পেললে তেওঁৰ ওচৰত মানে শিক্ষা লব পাৰি। আচলতে সেইটো আচলতে আজিকালি ইমান ধৰণৰ। বিভিন্ন ধৰণৰ সা সুবিধা মানুহক প্ৰদান কৰা হৈছে কিন্তু সেই সুবিধা। মানুহে আচলতে গ্ৰহণ কৰিব পৰা নাই যাৰ ফলত কি হৈছে আমাৰ। যে দেশৰ লগতে আমাৰ গোটেই বিশ্ব নে আজি কালি আজ যে আমাৰ কি হৈছে আমাৰ পিছ পৰিৰি যাবলৈ ধৰিছিল।
হয়- হয় সেইটো হয় বাৰু এইটো বুলি নহয় বাৰু। সকলো কৰ্মতে এজন মানে আপোনাৰ গুৰু লাগে আৰু, গুৰুজননৰ আদৰ্শ য'ত সহজতে বিচাৰি পোৱা যায় আৰু
হয়-হয়-হয়।
যায়, বা কোনো ভণ্ড ধৰ্ম, ধৰ্ম ব্য্ৱসায়ী হব পাৰে হয়
হয়-হয়, নিশ্চয়-নিশ্চয়। এতিয়া চাহ খালে?
চাহ খোৱা হ'ল নে?
হেল্ল'
চাহ খোৱা হল নে?
অঁ অ হ'ল দিয়ক। আপুনি খালে?
খালো-খালো-খালো, নিশ্চয়-নিশ্চয়, খালো।
হয়, এতিয়া আপোনা ভাতে খাব হ'ল আৰু আও।
হয় দিয়ক, হয় দিয়ক।
পুৰি পিঠা, গুৰ লগত হেল্ল' তাত অলপ, ঘৰৰে ঘিউ আছিলে, সাতী ঘিউ সিও, ঘিও অকণ পেলালোঁ।
হয় হয়।
সেনেকে খালো আৰু, আপুনি কিহেৰে খালে?
মই আপোনাৰ বিশেষ এক কো নাই, মানে আপোনাৰ কি হ'ল, যোৱাকালি আপোনাৰ মানে কি হ'ল, মই গৈছিলো আপোনাৰ হেৰি, এতিয়া আপোনাৰ গোলাঘাট গৈছিলো
হয়।
পৰা মানে পেৰা আনিছে
হয়, গোলাঘাটৰ পেৰা বাৰু এনেও ফেমাচ।
হয় হয়, গোলাঘাটৰ পেৰা আপুনি কি ক'ব আমাৰ, ইয়াত যিটো পেৰা পায় ন, তাৰ সেই পেৰাটোৰ তুলনাত গোলাঘাটত পোৰ মানে, কিমান উন্নত, আপোনাৰ গোলাঘাটৰ আপোনাৰ যিটো হাতীক, যিটো আপোনাৰ, হয় হয়, যিটো আপোনাৰ হাতীক, যিটো আপোনাৰ মানে ঘিউ সেই ঘিউ আপোন গোলাঘাটত ব্যৱহাৰ কৰা হয় আৰু তাৰ পেৰাটো আপোনাৰ মানে চাব আপোনাৰ হেৰিতটো আপোনাৰ ডাঙৰ অকণমান সৰু অলপ পেৰাতটো অলপ ডাঙৰ থাকে কিন্তু আমাৰ ইয়াৰ পেৰা বিৰ সৰু সৰু আৰু আমাৰ ইয়াৰ পেৰাবোৰত কি কৰে আপোনাৰ উ বিভিন্ন ধৰণৰ আপোনাৰ এ ময়দা আটা তেনেকুৱা মানে দিয়ে কিন্তু গোলাঘাটৰ পেৰাবোৰত আপোনাৰ তেনেকুৱাই একো পোৱা নাযায় গঠ সেইবাবে মানে দাগ হোৱা হয় তাত সেইটো কাৰণে খায়ো ভাল লাগে দামো বেছি গতিকে মই গৈছিলো যিহেতু তেনেহলে মই গৈছিলো যিহেতু আৰু তুন যোৱা নহয় মৰত এবাৰ দুবাৰ হয় সেইবাবে মই মানে পাঁচ কেজি পেৰা কিনি আনিছো হয় হয় নাই পেৰা তেনেকে এতিয়া নায়েই এতিয়া ঘৰত আপোনাৰ আধা কেজি মানুহে আছে মানে চবকে ভগুৱা গ'ল যে ওচৰে পাজৰে মানুহে চবেই ।হয় হয় নাই নাই নাই থাকা হেতেন দিলোহেতেন নিশ্চয় দিলোহেতেন।
হয় এবাৰ গলে বাৰু মই পইচাটো দি দিম মোলৈও লৈ আহিবচোন এনেকে পেৰা বোলো
কামত গৈ থকা যায় মই মান তাত আপোনাৰ মানে চাহপাগৰ যি বাগান খখন আছে মানে তাত মানে মে মই মানে বছৰি বছৰিকেই মানে এ বছৰিকাত মানে এবাৰ দুবাৰ মানে যাব লাগে মানে গোটেইখিনি চোৱা চা কৰা দায়িত্ব ন এতিয়া নিজৰ বাগান যিহেতু আৰু এতিয়া চাব লাগিবই ক পে সেইবাবে মানে যোৱা যাই মই গ'লে বাৰু লৈ আহিম দিয়ক হয় হয়।
অ সেইটোৱে ভাল আৰু আপোনাৰ হেৰি আপোনাৰ চ অমুখৰ বোলো চিংৰাও ফেমাচটো মানে পপুলাৰ আৰু
আপোনাৰ চাকংখৰ মুখৰ চিঙৰাটো আপোনাৰ বি
হয় কিন্তু আপোনাৰ এটকাত আপোনাৰ দহটা দিয়ে এট এটকাত আপোনাৰ ম দহ টকাত দহটা দিয়ে এটকীয়াকে লৈ সৰু সৰু খায়ো ভাল লাগে আপোনাৰ ষ্টেচনত পোৱা যায় বুজছ চেহেত
হয় হয় হয় আপোনাৰ মখৰ চিমৰাটো কি আপোনাৰ এইটো আপোনাৰ এইয়া সমগ্ৰ ক অসমতে সমগ্ৰ, পুৰা অসমতেতো মে সেইটো বিখ্যাত ন তাত আপোনাৰ কি হয় তেওঁলোকে কি কৰে চিঙৰাতটো। মানে চ মানে সৰু-সৰুকে বনাই ন। দচ টকাত আপোনাৰ দহটা দিয়ে এটা এটকাকে কিন্তু আপোনাৰ মানে খাই পেলাই ইমান, কোৱাত মানে ভিতৰত মানে আপোনাৰ বাদাম কিচমিচ। পৰা ইত্যাদি কৰি মানে সকলো বস্তু দিয়ে হয় সৰু। সৰু হ'ব। পাৰে কিন্তু ভিতৰত মানে আপোনাৰ একো বস্তু। গোটেই টো মানে যিটো মানে অপোনাৰ গোটেই খিনি বস্তুয়ে দিয়ে, গতিকে খাই ভাল লাগে মই বাৰু আনিছো মই আনিছো, মই যাওঁ হয়-হয়-হয়। কিন্তু আজি কালি সেই মাদকটা। তাতো এতিয়া নোহোৱা হল। সন্মুখত সেই মানুহজন চাগে নোহোৱা হল।
পাঁচ টকা হ'ল বোলে, এটাতে দছ টকাত আপোনাৰ দুটা দিলে হয়।
কি হয় আপোনাৰ, অকমান ডাঙৰ হৈ গ'ল।
হয় আৰু আগৰ নিচিনা জুতিটোও নাইকিয়া হৈ গ'ল।
সেইয়াই তুমি এতিয়া, আগতে আপোনাৰ আম, মই যেতিয়া যাওঁ মানে, ৰেলৱে-ৰেলৱে ৰে'লত উঠিবলে যেতিয়া যাওঁ, তেতিয়া মানে আপোনাৰ কি হয় সেই চিঙৰা মানে লৈয়ে যাওঁ মানে, এ-পঞ্চাশ ষাঠি টকা মানত এনেকে চিঙৰা লৈ যাওঁ ক'ৰাবাত দূৰ জেগা যাব হ'লে। তেতিয়া সেইবোৰকে খাই-খাই গৈ থাকো আৰু।
হয়। নাই-নাই, আজিকালি মানে আপোনাৰ যুগটোৱে তেনেকুৱা হৈ গৈছে ন, সেনেকুৱা বস্তুবোৰ মানে নোহো হোৱা হৈ গৈছো-গ, গম পাইছে? মানে, পৰিবৰ্তন মানে সময় সাপেক্ষে সকলো বস্তু পৰিবৰ্তন হৈ-হৈ আহি কি আছে আৰু?
হয়-হয়, নিশ্চয়-নিশ্চয়।
হোৱাও বেয়া মানে, আগৰ যুগবিলাকেই যি দেখিছো ভাল আছিল। এতিয়া আপোনাৰ খৰচো বাঢ়িছে, চব পিনে মানে আপোনাৰ
হয়-হয়। সেই চিঙৰাটো যদি আপুনি যদি খাই ন, আপোনাৰ তাত একো মানে তেলজাতীয় বস্তু তেল মানে বহুত কমাই দিয়ে আপোনাৰ তেল হয় না অ' আজিকালি চিংৰাবোৰত আপুনি কি পাব, বহুত তেল-তেল পাব, কিন্তু সেই চিংৰাটোত কি হয় আপোনাৰ, তেলতো বহুত কম পৰিমাণে দিয়ে। যাৰ ফলত আপোনাৰ গেছৰ অসুবিধ-অস সুবিধাও ন
অ সুবিধাটো নহয় অ', সেইটোৱে সেইটোৱে, আপোনাৰ মানে বেছি পুৰি নেপেলাইছিলে চিঙৰাকেইটা, আপোনাৰ নৰম নৰম হৈছিলে, ভাল লাগিছিলে, হয়।
ভাল লাগিছিলে খাই।
হয়, আৰু এটা আপোনাৰ মনত আছেনে, এটা যে চকলেট আছে আপ আপোনাৰ, কমলা নিচিনা ফুতৰ যে সেই
হয় হয়, সেইটো আপোনাৰ ৰে'-ৰে' যেতিয়া আপুনি ৰে'লত যেতিয়া গৈ থাকিব তেতিয়া মানে ৰে'লৰ আপোনাৰ যিবিলাক
হয় অ', হয় সেইটো সোৱাদো বেলেগ আছিলে, টেঙা, টেঙা মিঠা মানে খাই বহুত ভাল লাগে এই আৰু।
খাই দিয়ে আৰু।
হয়, আৰু ট্ৰেইনত আৰু এটা বস্তু বেছে- আপোনাৰ ই অমৰা এটা যে আপোনাৰ এনেকে পদুমৰ নিচিনা ফুলপাহৰ নিচিনা মেলি থাকে।
হয় হয় হয় নিশ্চয় নিশ্চয় সেইটো মই আপোনাৰ যোৱা যোৱ কালি আপোনাৰ মই যে গোলাঘাট যেতিয়া গৈছিলো দিনত যাওঁতে সেয়াই খায় খায় গৈ আছিলো হয় হয় আৰু আপোনাৰ তিয়হ কাটি দিয়ে এনেকুৱা
অ ওপৰত যে আপোনাৰ নিমখ জলকীয়া গুৰি মাৰি দিয়ে যে হয় সেইটো খাইও বহুত ভাল লাগে
চব চবকুচ আপোনাৰ চব বিলাক আপুনি খাদ্য আচলতে খাব নালাগে কাৰণ তেওঁলোকে বহুত কিছুমান মানে এনেকুৱা আছে বহুত মানে
হয় হয় হয় সেইটোৱে হয় হয় আপোনাৰ মানে কিন্তু মিছলটো খাইয়ো ভাল লাগে আপোনাৰ যোনটো জালমুৰি বনাই ন ট্ৰেইনত সেইটো খাই পেলাই বহুত ভাল লাগে আপোনাৰ মানে জ্বলা অলপ বেছিকে দিয়ে কমাই দিব বুলি ক'লেও কমাই দিয়ে বাৰু
হয় হয় তেনেকুৱা মানে আপুনি দূৰ দূৰণিলৈ যোৱাৰ সমত যদি আপুনি ট্ৰেইনত
হয় ট্ৰেইনত আপোনাৰ ট্ৰেভেল কৰিলে মানে এইটোৱে ভাল আৰু মানে ইটো সিটো বস্তুবোৰ পোৱা গৈ থাকে আৰু
হয় হয় হয় এই যাতায়াতৰ সময়ত আপুনি কিবা এটা যদি মুখত যদি চুবাই চুবাই যদি গৈ থাকে ভালে লাগে ন এনেও
অ সেইটো হয় বাৰু কিবা এটা খাই গ'লে মানে মানে ভাল লাগে আৰু
হয়, হয়। সেইটোৱে, সেইটোৱে, সেই সেইটোৱে, হয়, হয়। বাকী আপোনালোকৰ ফালে বৰষুণ দিয়া নাই।
কি কৈছে?